ক'ত আছ?
এ এফালে।
কি কৰি আছ?
এনে ঘৰতে আছো।
ভাত খালি?
ভাত নাই খোৱা। তই খালি?
নাই খোৱা। মই লৈছোঁ তোলে ফোন এটা কৰো, ওলাই আহিবি নেকি।
অ'।
পৰীক্ষা দিব গৈছিলি নেকি?
ৰাতিপুৱা গৈছিলো।
অ', ৰাতিপুৱা তই আহিছিলি নি? গম নাপাওঁ দেই। পৰীক্ষা আছে নেকি তহতঁৰ?
অ', আছিলে।
অ', কি আছিল পৰীক্ষা?
আছামিছ।
অসমীয়া আছিলে।
উম।
পৰীক্ষা।
ভালে হৈছে। এ বেছি লিখা নাই। বিছ নম্বৰ মান লিখিছো, পাঁচ নম্বৰ এৰিছো।
হৈছে কিমান, পঁচিছৰ ভিতৰত?
উম।
এ বিছ কৰিছ বহুত আৰু।
উম, ৰ' এতিয়া বিছ লিখিছো কিমান পাওঁ বা।
বিছ লিখিলে তাৰে দচ, পাঁচ ছয়মান ভুল হ'বই চাগে।
পাছৰ কিমান পাবি? খুব বেছি পোন্ধৰ মান টা।
উম।
বাকী কিমান টাইমত আহিবি স্কুলৰ পৰা?
যাব ওলাইছো আৰু।
অ', আবেলি কৰবাত ওলাই যাবিনে?
এ, গাৰীত তেল নাই নহয়। তেলদাল মিলাব লাগে।
অ, কোনোবা লগৰ নাই, কাৰোবাৰ লগক ক' আছে যদি।
লগৰ নাইয়ে নহয় এনেকুৱা।
আছো যাম বুলি। অ', তেল-তেল ভৰোৱা নাই নেকি?
এই ৰাতিপুৱা দেউতায়ে দিছিলে দুশ টকা কলেজলৈ যাবলৈ। তেল নায়েই ঢিপঢিপাই আছোঁ।
তেল কি হল, দুশ টকা তেল ইমান জলদি খটম হৈ গ'ল নে?
আকৌ ফুৰি-চুৰি আহিলোঁ আৰু এপাক টাউনখন।
আবেলি ইয়াতে খেল, খেলিব যাওঁ নেকি।
আকৌ
খেলিব যাওঁ নেকি আজি।
যাবতো লাগিছিলে।
যাম যাম, খেলিব যাম। কেইটামান যাম উম, তিন-চাৰিটামান যাম ন?
উম, চাৰিটা মানত যাম দে।
আৰু কোনোবা আহিব নেকি? অ', তই কলেজৰ পৰা আহি ল'। কোনোবা আহিব নেকি খেলিব?
জানো কোনোবা যাম বুলি যাব পাৰে চাগৈ আজি। চাৰ নাই নহয় আজি।
কুকুৰ পোৱালি দেখিছোঁ, কুকুৰ পোৱালিটো কৰ হয়?
কুকুৰ পোৱালিটো কাৰ মই নাজানো ইমান ভালকে।
আকৌ দেই।
উম।
বাকী, খবৰ-খবৰ এতিয়া নাই নো এনেকুৱাত বিচাৰিব লাগিব বিচাৰিলেহে পাম।
মানে ভাল কুকুৰ এটা লাগে।
বিচাৰি ব লাগিব ভাল কুকুৰ কিনি ল পাঁচ হাজাৰ মান টকা এটা মান যাব চাগে।
হম কিমান মান।
পাঁচ পাঁচ মান যাব।
এ আনিম হয় বৰ বৰ কেলে হেৰি হয় নহয় কেলে বৰ খুৱাব লাগে বোৱাব লাগে।
অহ সেইটো হয় বাৰু। একো নাই লৈ আহিবি আৰু অকণমান কষ্ট। চব হ'বই
লৈ আহিম ৰ এটা।
লৈ আহিবি লৈ আহিবি একো নহ অকণমান কষ্ট হ'ব খালি একো নাই নহয় তাৰ লগত খালি মাততি হাজাৰ টকা দু বাৰশ টকা দুইহাজাৰ। একমুব সেই বুলি তেই নুখুৱাবি নহয় কুকুৰটা।
সেইটোতো হয় বাৰু।
একো নহয় মইও এটা আনিব লাগে ৰ আনিম।
অহ মোৰ ৰুমটো অকণ ভাল হ'লে মই লৈ আহিম অলপ বনাব বাকী আছে।
মোৰ আমাৰো ঘৰ মানুহ নাই হলে মই লৈ আহিম আৰু যদি হয়।
উম।
মোবাইল ললি নেকি তই।
হে।
মোবাইল চোবাইল কিনিলি নেকি।
নাই আগৰদালে চলাই আছো।
অহ হাতৰ পইচা পাতি আছে নেকি।
নাই তেল ভৰাইিলো দুশ টকা নাই নহয় এতিয়া।
আবি কিবা বনাইছিল কিবাকিবি খাবলৈ কাৰণে।
উম তই সৰক এটা তেল ভৰাই দিবি।
এশ টকা চাম বাৰু যদি আছে দিম বাৰু। মই বাৰু এশ তেল। ভৰাই দিম বাকীতো তুমি মিলাব লাগিব ন।
তাক কিবা এটা খুজিব লাগিব।
অহ আজিকালি দিনবোৰ বিলাক ভাল নহয় সৰু হৈ যায় নাহ পতককে।
এই সেইটোৱে অহ।
আজিকালি দিনৰ বিলাক। ভাল হ'ব ওলাই যাব পাৰা কিন্তু।
উম।
খুনিছ নে দেশৰ কথা কি চলি আছে এইবিলাক।
সেই সেইবিলাকেইটো।
সেই, কতো ওলাই যাব নোৱাৰি। ওলাই গ'লে, তাকে সাৱধান ল'ব লাগিব। অহ', আজিকালি ভয়েই লগা হৈ হৈছে। অহ, বেছি দূৰ ওলাই নাযাওঁ নহয় আমাৰ ইফালে যাম ন'।
উম।
এই তাতে যাম, বেছি দেৰি নকৰোঁ ছটা চাৰে পাঁচটা মানত গুচি আহিম।
উম, এ টাউনৰ ফালে এপাক ওলাই যাম আৰু।
অ' টাউনৰ ফালে যাব লাগিব। ভাবি আছো ৰ' কিবা এটা কাম কৰিম বুলি, কিবা এটা কাম কৰিব লাগে।
কাম এটাটো কৰিব লাগিব, মই তাকেই ভাবি আছোঁ।
কাম চাম আছে নেকি?
নাই এনেকুৱা হাতত নাই নহয়, কন্টেক্ট দিয়া নাই নহয়।
মনে থকা কাম পালো হয়। পইচা কেইটামান দৰকাৰ হৈছে, ফুৰিব যাব লাগে ন'। এ' পইচা কেইটামান দৰকাৰ হৈছিলে।
এই ল'ৰা মানুহ সেইটোৱে ঐ, পইচাৰ কাৰণে হেৰি হয় আৰু।
লৰা মানো পইচা লাগিবই।
সেইটোযৱেতো, এতিয়া ছোৱালী মানুক পইচা এটা দিলে নাখাই পেলাই ঘূৰাই লৈ আহে, আমি খাই পেলাও, যোনটো দিয়ে আকৌ তাৰ উপৰি আকৌ খুজিমহে আমি।
অ' আৰু লাগিবই যিটো দিব সেইটো একোৱেই নহব। এতিয়া-এতিয়া কোনোবা কোনোবা কিবা ইনকাম কৰি আছে নিজৰ, আমিহে এনেই আছো।
উম।
বাকী, ৰাতিপুৱা ভাত-পানী?
ৰাতিপুৱা এবাৰ খাই আহিছিলো, খালো আকৌ যাবৰ সময়ত কিবা এটা খাই যাম নেকি যদি পইচা হয়।
অ' আবেলি ওলাই গলে অলপ দেৰিকে যাম ন'?
দেৰিকে চাৰে-পাঁচটা পাঁচটা মানত যাম।
অ' তেনেকৈয়ে যাম, চাৰে-পাঁচটা পাঁচটা মানত যাম মিনিমাম। এনেও এক-ডেৰ ঘণ্টা ক'বাত বহিম, তাৰ পিছত গুচি আহিম।
আহ'।
বাকী,
মোৰ ৰাতি আজিকালি ক'তো ওলাবই নিদিয়া হ'ল।
আজি মোকো ওলাব নিদিয়ে ক'তো।
ওলাও ওলাব দিয়ে, ঘৰ আন্দা চাৰে নতা চাই আনটা আনটা এনেকুৱাত সোমাব দিয়ে।
অ' তেনেকা মোকো সোমো তেনেকা সোমালে হৈ যায় আৰু কিন্তু এতিয়া বেছি টাইম ওলাব নিদিয়ে কিয় দেশৰ পৰিস্থিতিটো ভাল নহয় মানে ন।
সেইটোৱেইটো।
লেচু আছে লেচু গছ।
লেচু, এইফালে নাই নহয়।
লেচু-চেচু খাবলৈ মন গৈ আছে এতিয়া। লেচুৱে খোৱা নাই।
এ এইবাৰ এইবাৰ মই লেচু মুখতে দি নাপালো দেই।
মোৰ ম মোৰ লৈছ খোৱাই নাই। লেচু ক'ত পাম নি ক'বাত সুদিব কিনিবও বহুত দাম নহয় কিনিব নোৱাৰো বহুত দাম লৈছে।
অঁ।
এ আমি টাউনৰ ফালে সুধি
উম।
উম স্কুল চুটি হোৱাই নাই ন?
হা?
কলেজ ছুটি হোৱাই নাই চাগে? ইমান দেৰিকে হয়নে?
এ এনেই মই আছো এইফালে ৰ
অ', অ', মইছত ইমান দেৰি হৈ গ'ল এতিয়া তিনিটা বাজিব এতিয়ালৈকে অহাই নাই।
উম, যাম আৰু ওলাই যাম আৰু হা?
ঘৰৱানে কিমান দেৰি হ'ব?
এ তিনিটা, চাৰে তিনটাামান বাজিব।
খানা এটা খাব লাগিছিল ন।
খাবতো লাগিছিলে। কিন্তু কি কৰিবি নি যাবলৈ আজিকালি ভয়ে লগা হ'ল।
পইচা পাতিও অসুবিধা নহয় আৰু খাঁহটো খাম বুলি ক'লে খাব নোৱি পইচা পাতিও দৰকাৰ হৈ গৈছে। পইচা পাতিও নাই। প্ইচা পাতি অসুবিধা।
উম।
পইচা কেনেকুৱা মেনেজ কৰিব পৰা হলে পইচাই নাই নহয় হাতত।
সেইটোৱেতো।
এতিয়া খাহ এটা খাম বুলি ভাবিলেও তোৰ মিনিমাম আজিলৈ হাজাৰ টকা একোৱে নহয়। হাজাৰ টকাৰ ওপৰত লাগিব, এটাই এটা ভাল খানা খাম বুলি ভাবিলে এটা ভাগতে দহ মান এহেজাৰ মানকে লাগে। এহেজাৰ মানতে যায় আৰু।
অহ।
লোৱা মানুহ সেইকাৰণে পইচাটো বহুত। লাগে।
গাঁৱৰ মানুহ পইচা বহুত লাগ লোৱা মানুহক যিমানে পইছা নিদিয়ক পইচা নাইয়ে
উম।
আৰু এতিয়া নিজৰ ইনকাম নাই ইনকাম নাই ন। একজাম থকা হয় কথাই নাছিলে।
একজাম থকা হলে কথাই নাছিলে।
উপায় নাই কৰিব আহিছে ই
সেইটোৱেতো।
ক'বাত কিবা বিছা চোন কাম চাম পাওঁ নেকি
চাব লাগিব ৰ
সন্ধিয়া সন্ধিয়া কেম খেলিবই
সেইটোৱে টো
গেম খেলোঁ নেকি ক'বাত কি কও
পাৰি
যেনো গেম অলপমান খেলো টাইমটো পাছ হব
উম টাইমটো পাছ হ'ব সেইটোৱে টো
ক'বা সৰু আছে নেকি
উম, সুধিবিচোন কাৰোবাক, যদি হয় ময়ো যাম।
একেলগে খেলিলে ভাল লাগিব।
উম, খেলিলে ভালেই লাগে। আৰু বেছি পোৱালিও খেলিব নোৱাৰেছ
একো নহয়, চাই-দুটা পোৱালি চাই থাকিব লাগে, দুটা পোৱালি গুচ খেলিব আৰু
উম।
ভাইটিয়ে গেম-চেম খেলে নে নাই?
গেম, এই ইমান খেলিব মন নোযোৱা হ'ল। কেৰেমে-কেৰেমে খেলো মই অনলাইন।
অনলাইন গেম খেলা নেকি? অ', মোকো দিবিচোন গেমটো ময়ো খেলিম অলপ গেম।
অ', দিম দে লিংকটো।
ৰাহিৰ ঘৰত ভাত চাত নাখালা চাগে আৰু।
নাই কিবা এটা খায়ে যাম চাগে পঞ্চাশ টকা মান এটা আছে।
অ'। খায় এইবাৰ খায়হে আহিবি নেকি?
কিবা এটা খায় যাম আও।
বৰ গৰম দিছে অ', তই কলেজ কেনে গৈছ' গৰমত?
এই উপায় নাই যাবই লাগে আৰু কি কৰিবি।
এই গৰমত কলেজ যাব নোৱাৰি দেই।
তই কলেজ নপঢ়িলি ন'?
সেই নাই আ কলেজ নাই পঢ়া মই।
এতিয়া পঢ়ি পেলাই পস্তাইছো! ! ! ! ! ! ! ! ! !
কলেজ পঢ়িলে নহ'ব ও কলেজ মই কলেজ পঢ়াত মন থাকিব লাগিব।
সেইটোৱেটো।
কথাটো মন থাকিলে নহ'ব ন এনে মানুহক দেখা দেখি কলেজত গ'লে নহ'বটো।
সেইটো ময়ো এনেই জচতে লৈ ল'লো কলেজটোক এতিয়া এতিয়াহে মই পস্তাইছো।
সেইটো হয় তাকেনে ঘৰ পৰিস্থিতি চাব লাগিব না।
সেইটো হয়। কিন্তু এনেই আকৌ বহি থাকি বহুত, তই এতিয়া কেনেকৈ আমনি পাৱ।
অ', সেইটো হয় বাৰু, কিন্তু ঘৰৰ পৰিস্থিতি চাব লাগিব নহয় এইফালে।
সেইটোটো হয় বাৰু।
ঘ
মই কিন্তু কাজিয়া কৰি, কাজিয়া কৈ লোৱা নাই দেই। মই দাইৰেক্ত সুধিছো পঢ়ি-পঢ়িম বুলি
উম।
অ ল বুলি কৈছে।
ভালে কৰিলি বাৰু কলেজ ললি, ডিগ্ৰী চাৰ্টিফিকেট অৱালো বহুত ভাল।
অ অ।
চাকৰিটো একেনে সুবিধা হয় দে চোন।
সেইটোৱেটো।
আজিকালি আগৰ লগখিনি লগ নোপোৱাই হ'ল ঐ ক'লে গ'ল বা।
উম।
চব কামে কামে ব্যস্ত আৰু।
চব কামে কামে ব্যস্ত আৰু।
ভাই ক'বাত কিবা কিবি কাম পালে জনাবিচোন কাম লাগিছিল মোক।
জনাম দে
কবাত কেনেকে চেনেকে পেলাম কবি চোন
অহ
কেটাইং আছে নেকি কেটাইং ক'ৰবাত
কেটেং এতিয়া নাই বাৰু বৰ্তমান মই কিন্তু তোৰ জানুৱাৰী ডিচেম্বৰ মানৰ পৰা যে ডিচেম্বৰ মানৰ পৰা খুব কেটেং কৰিলো
অ ধৰিব পাৰিব পালে মোক কবচোন কেটেঙ
অহ এইবাৰ পালে মই কম বাৰু দে
পইচা কেইটা মান হাত থাকিলে ভাল মিনিমাম এতিয়া সিহত চৰিৰ কাৰণেতো মিনিমাম পাঁচশ এই ডে ডেলি পাঁচশ টকা মান এটা লাগেই
উম
কেটেং ছেটেন পাই থাকিলে ভাল আও
উম
কেটৰিং কৰি থাকিব পাৰি আৰু কিবা তাৰ বাহিৰেৰ কিবা বেলেগ কাম থাকিলে জনাবচোন
জনাম বাৰু মই
তই খব কৰিবিচোন জল্দিকে
উম উম
জল্দি খব কৰি মোক জনাবচোন কি কাম আছে
অহ সেইটোৱে এতিয়া সোমাব পাৰিছ
সোমাব পায়েই কিন্তু কষ্টতো বহুত সোমাবলৈ কষ্ট হ'ব না
বহুত কষ্ট হয়, অ'।
দে, হ'ব দে ন?
অ'।